অ' মই এই ঘৰতে আছোঁ ৰখ।
অ' মানে সেইকাৰনে মুৰ্গীৰ মাতটো শুনা পালোঁ হয় আগতে।
অ' মুৰ্গী মানে আমাৰ ঢেৰ আছে ন' বহুত মুৰ্গী আছে মানে আমি মুৰ্গী ফাৰ্ম আছে যে।
অ' মানে কিমানকে বিক্ৰী কৰে মুৰ্গীগিলা?
মুৰ্গী বিক্ৰী কৰোঁ আমি ডিমাহঁত বিক্ৰী কৰোঁ।
মান ডিমা লো ডিমা ডিমা এই লোকেল ডিমা যিটো।
অ অ
তোমাৰ কি চৰ্দি লাগিছে নেকি অ ঘৰতে আছো আহিম ঘৰতে আছো
অ অ মউ মানে ঘতে আছো মইও অ ফিৰি আছো সেইকাৰণে ভাবি ভাবিলো মানে তোমাক ফোন কৰো তুমিটো ফণ নকৰাই
এ বেস্তত থকা হয় ন মানে আজি ময়ো ফ্ৰি আছো ৰ
অ মানে মই ভাবিলো ৰ ইল ফোন কৰাই নাই মানে সিহতটো ফোন নক
অ অ অ অ অ ঠিকে আছে ভালে কৰিছা মানে তুমি কৰিলেও হয় আৰু সেনেকে খবৰটো ল'ব পাৰি কথাও পাতিব পাৰি
খবৰটো ল'বলে মানে চিনাকিও থাকিলে ভাল লাগে ন
অ অ সেইটো হয় এনেই মোৰ মানে এক মই নে লগৰ লগৰ কুনুকে ফ ফণ কৰাই নহয় টাইমেই বাদ নাখায় এনেই
দি মানে কামৰ কিবা বিজি আছা মানে কামত ব্যস্ত থকা হয়
হয় আজি ৰাতিপুৱা অলপ বৰ আমাৰ কামটো মানে হেৰি হব কি কয় এইটো সদায় যাবই লাগে মানে হাজিৰা কাম ন
অ
উ মেজকালি কাম
অ এ আমাৰ দৰে আমিও মানে ময়ো ব্যস্তই থাকো কি দিনদ সময়ত দকানতে থাকা লগা হয় মানে সৰু হয় ত ক ফল এটা
অ আচ্ছা আচ্ছা ঠিকে আছে আমি যে আৰু এই আজি আৰু আমি হেৰি কৰো ৰা মেস্ত্ৰীৰ লগত জগালি যাওঁ মানে এই তিনিদিনটো অম্বুবাচী মেলা ন
অ
ত' তাৰ কাৰনে মানে তিনিদিন মানে কাম নকৰে আৰু আমাৰ হিন্দু মানুহখিনি কাম নকৰে আৰু
অ জানো জানো অ এইখে মানে কিয় বা কাম চাম নকৰিলে ভালকে নাজানো কিন্তু সেইকাৰণে আমাৰ দকানতো অলপ মানুহ কুম চুম আছে সেইকাৰণে ৰ ভাবিলো ইয়াক ফোনে কৰো অলপ বহুদিন হ'ল
অ কিহৰ দোকান
এ মানকে এনেই সৰু সুৰা গ্লামৰ গ্লেমাৰ এটা
অ গ্লেমাৰ নে গ্লামাৰ
এ মুঠতে দুটা এটাও দুটাৰ এটা হয় গেল গেলামাল নহয় উ গেলামালত পোৱা যায় আৰু মানে
অ তোমাৰ ঘৰ ফালে সেইটোও পোৱা যায়
আমাৰ সিফালে পোৱা যায় কিনু আমি নেবেচাওঁ
অ ৰাভাছ ৰাভাছ চং এৰিয়া নেকি
অ অ ট্ৰাইবেল এৰিয়া
অ ঠিকে আছে সেইকাৰণে পোৱা যায়
অ
বাকী ভাত পানী খালে নে নাই মই নাখাওঁ নাখাওঁ এইবোৰ
নাখা নেকি
হেইট নাই নাই কেতিয়াবা এনেই পাৰ্টি লগৰ বিলাকৰ পাৰ্টি কৰিলে খোৱা যায় অলপ মানে বেছি নহয় নহয়তো লগৰ বিলাক বেয়া পায় ন
অয় অয় অয়
তে ভাত পানী খালে
নাই ভাত পানী খোৱা নাই এতিয়াও।
অ', বৌ ঘৰতে আছে না, ক'তবা গৈছে?
নাই ঘৰতে আছে সিও।
অ', সেইদিনানা বৌক দেখা পাইছিলো।
হয় নেকি?
অ', মাত দিলো ভালে লাগিছে আৰু মাত-বোল দি সেই পেলাই। মোক মো মোক আৰু দেখা পাই মাত দিলে আৰু মই আৰু কোন হয় এইটো পিছত ক'লে যে মই এনেকে এনেকে বিপ্লৱ ঘনীয়েক হয়, ঔ আচ্ছা আচ্ছা হয় নেকি, পিছত মই আৰু ক'লো খবৰ-পাতি ভাল ভাল বুলি। অহ।
মানে কথা পাতি ভাল লাগিছে না?
এই বহুত ভাল লাগিছে দেই, মানে মানে পুৰা হেৰি মানে সাধাৰণ ছোৱালী আৰু।
হয়, আমি গৰীব দুখীয়া মানুহ সেই কাৰণে সাধাৰণ চোৱালীয়ে বিয়া পাতিছো আৰু।
ইমান ইমান ষ্টেণ্ডাৰ্ডটো নাই আৰু মানে চেম্পুল কথা পাতিছে ভালে লাগিছে। এতিয়া বৌ ক'ত আছে, ঘৰতে? অ', হয় নেকি? আৰু কিবা ল এ ল'ৰাটো?
ল'ৰাটো স্কুলত দিছে।
হয় নেকি, মানে পৰীক্ষা চলি আছে চাগে?
অ', পৰীক্ষা চলি আছে, এইবাৰ মিট্ৰিক দিব নহয়। এইটো টো উনিতেষ্ট পৰীক্ষা, অ', এইবাৰ মে মেট্ৰিক দিব ল'ৰাই।
অ', আচ্ছা আচ্ছা মানে বন্ধ বন্ধ দিব, এইটো পৰীক্ষা গ'লে।
অ', এইটো পৰীক্ষা গ'লেই বন্ধ দিব।
অ', আপোনালোকে এনে হেৰি ফেমিলি প হেৰি নাযাই নেকি, মানে ভ্ৰমণ-চ্ৰমণ?
ফেমেলি মানে এতিয়া এইবাৰ যোৱাই নহ'ব চাগে, কিয় মানে ল'ৰাটোৰ মেট্ৰিক আহি আছে অলপ, যেতিয়া ভ্ৰমণ-শ্ৰমণ গেলে মনটো মানে বেলেগ চাইডত গুচি যাব।
অ', আচ্ছা আচ্ছা আৰু মবাইল, মোবাইল দিছে নেকি ল'ৰাটোক?
নাই নাই ম'বাইল দিয়া নাই।
অ', নিদিব নিদিব মানে এইটো বয়সত অ', এনেইও দিব নালাগে মানে আজি অ', বেয়া হ'ব মানে এনে, মোবাইলটোতো এনে টো ভালেই। কিন্তু মানে ভাল কামত ব্যৱহাৰ কৰিলে ভাল।
উম। মানে সৰু ছোৱালীটো চাই থাকে সৰু ছোৱালীটো ইবাৰে ক্লাছ ফাইভত পঢ়ে ন'।
অ', আচ্ছা।
অ', সে সি চাই থাকে কেতিয়াবা কেতিয়াবা উ, এনেহ'লে ল'ৰাটোৰ হাতত মোবাইলটো নিদিও আৰু।
উম, কেতিয়াবা কেতিয়াবা চাই।
অ', চাই, তোমাৰ ল'ৰা-ছোৱালী কেইটা?
নাই মই এতিয়া বিয়া পাতা নাই নহয়, তুমি গ'ম নাপোৱা নেকি? বিয়া পাতিলে টো গ'মেই পাবা ন'।
অ', মানে বহুত দিন হ'ল না কথা ফোন কৰা নহয় যে গ'মেইে পোৱা নাই। কি তুমি বিয়াত ন বিয়া নপতা?
বিয়া পাতিম ৰ' কইনা বাৰু আছে ঠিকে।
ত' অলপ মোৰো সুবিধা হ'ব লাগিব।
অ' মানে পাতিলোৱা সোনকালে।
ঘৰটো বনাই ক্লিয়াৰ হোৱা নাই মানে, হেৰি লগাব আছে কি কয় ৰংটো- কৰিলে হব, টাইচ টাইচ লগোৱা হৈছে খালি ৰং লগাব আছে।
অঁ মানে ৰং টো কৰি অলপ সোনকালে বিয়া পাতি দিয়া।
অঁ পাতিম এহে তাৰ আগতে গাড়ী ল'ম গাড়ী লৈ পেলাইহে পাতিম।
অঁ।
বাকী তোমাৰ কোৱা?
এঁহ' আছো ভালে মানে, তোৰতো খবৰ পাতি ভালেই নহ?
অঁ ভালে ভালে আছো আৰু, এনে তোমালোকৰ দোকানত কি কি বস্তু আইটেম আছে?
এ কিবা দালি, চাউল, চেনি, নিমখ, তেল এ চাবোন- পিছে সৰু কি সৰু ছোৱালীৰ কাৰণে চিপছ, এইখিনিয়ে।
মানে সকলো বস্তু পোৱা যায় আৰু।
অঁ থুল মুলকে আছে অলপ অলপ।
অঁ ঠিকে আছে, ভালে চলে না?
চলে আও বৰ্তমান ভালে চলি আছে, মানে ভগৱানৰ আশীৰ্বাদত।
দিনটো দহ হাজাৰ মান হয়নে বিক্ৰী?
অঁ মানে কিটো বতৰ লগত কথা বতৰ কি কেইদিনমান বেয়া হৈ থাকিলে সিমান এটা নহয়। আৰু যেতিয়া বতৰটো ভাল হয়-
আৰু বজাৰ থাকিলেও বিক্ৰী নহয়।
অঁ সেইটো কাৰণে, এইটো মানে অলপ কমে কি- নহলে মাজে মাজে হয় ভালে এনেকাই দশৰ বা এঘাৰ হয় কেতিয়াবা। আৰু যেতিয়া পানী পৰি থাকে বতৰটো বেয়া তেতিয়া অলপ- কমি যায় মানে এ পাঁচ বা কেতিয়াবা সাত সেনেকা হয়।
অঁ আৎচ্ছা, ঠিকে আছে হলেও।
অঁ মানে চলে আৰু কি অলপ বৰ্ত সেনেকুৱাই।
টো হয় হয়, ঠিকে আছে। বাকী তোমালোকৰ গাড়ীখন বিকিলে নে আছে?
নাই গাড়ীখন আছে, বিক্ৰী কৰা নাই। মানে সেইটো মানে স্মৃতি ক'ব গ'লে, মানে সেইটো বিক্ৰী নকৰো আৰু নেকি।
মানে মই এনেই ছেকেণ্ড হেণ্ডহে ল'ম বুলি ভাবিছো আৰু। মই তোমালোকৰটো বিক্ৰী কৰা নেকি? মানে ছেকেণ্ড হেণ্ড ল'ম আৰু।
সেই তোমাৰ বৌৱৰ যে কিবা মানে ভাল লাগি গৈছে মানে, সেই বিষয়ে যে বিক্ৰি কৰিব নালাগে। কিন্তু থাকক দে যিমান নহয় আমাৰ অলপ চলি মানে কি তেনেকুৱাই।
অঁ মানে তোমালোকৰ হেৰি চুযুকি চুজুকি কোম্পানী আছিল না চুজুকি না মাৰুতি?
অঁ অঁ চুযুকি মাৰুতি অঁ।
অঁ সেইটো কোম্পা সেইটো কোম্পানী ভাল আৰু।
সেইটো তোমাৰ বৌ মানে বহু ভাল পায় মানে সেইকাৰণে বিক্ৰী কৰিবা দিয়া নাই। হায় গাড়ীৰ কালাৰ টো বোলে বৌৰ হিয়াৰ ফেভাৰেত আৰু কি সেইকাৰণে আৰু কৈ আছে। এ নালাগে দিয়ক বিক্ৰী কৰিব। সেইকাৰণে মানে বিক্ৰী কৰা নাই।
অঁ।
ছেকেণ্ড হেণ্ডহে কিনিবা নি? নতুন কিনিলে ভাল হ'ল হয়।
নতুন কৰিলে মানে পইচাটো বছি পৰি যায় ন?
অ'মানে সেইকাৰণে ছেকেণ্ড হেণ্ড কিনিব ভাবি আছলা মানে ছেক কেণ্ড কিনিলে অলপ ভালকে চাই লবি হা কেতিয়াবা, কেতিয়াবা বেয়া থাকে।
অ'ছেকেণ্ড হেণ্ড টো এনে বস্তু বেয়াই নাথাকে যিকোনো বস্তু বেয়া হ'লেও মানে ছেকেণ্ড হেণ্ড এটা ল' উম, হয়, হয়।
অলপ চাই চিন্তি ল'লে ভাল হ'ব আৰু কি।
উম, উম। ছেকেন হেন তোয়ে মই বাৰু ছেকেন হেন নাপাব নতুন তোৱে ল'ম।
অ'নতুনটো লোৱাই ভাল হ'ব মোৰ মতে এনে অলপ জমা কৰি তো ইনভেষ্টমেণ্ট কৰি চ' অলপ ভালকে ল'ব।
অ' অ'মানে পইচাৰ ডিমাণ্ডটো অলপ কম না আমাৰ।
অ'এইটোও হয় লাহে ধীৰে ললে হ'ল পিছত।
এটা লোণৰ হেৰি কৰিছিলোঁ পাঁচ লাখ টকা ত' লোণটো মানে নহ'ল এ এতিয়ালৈকে টাইম দিছে বহু আৰু বোলে দেৰমাহ মান, দুমাহ মান লাগিব।
কি হেৰী কৰ'‌পৰা ললিনো‌ বাজাজ কোম্পানী না কিবা বেলেগৰ কিবা? বাজাজ
এইটো মই মানে এইটো প্ৰাইভেট লোণ ল'ম মই। অ'প্ৰাইভেট লোণ মানে চিংগল লোণ আৰু
মানে লোণটো লৈ গাড়ী লোণটো লৈ গাড়ী কিনি হা মোৰ পৰা ক'ব গ'লে কিবা পাৰিবা মানে আঢ়ে লাখ মান পাব ল'ব পাৰিবা নেকি সিমান এটা নহ পাঁচ লাখ নহ'ব।
আ-আঢ়াই লাখ অ'। তিন লাখ কৰি দিলে ভাল হ'ব তিন লাক
কিমান তাৰিখে লাগ
এ বৌক সুধিছে, এ বৌক সুধি চাবা।
অ' তোমাক এনে কিমান তাৰিখে লাগিব?
মকটো জুলাই মানতে লাগিছিল।
এইটো জুলাই মাহৰ যিটো মানে অ' জুলাই মাহৰ কিমান তাৰিখে এনেহলে মানে আধা মানে কিবা এটা জুলাই মাহৰ ফাষ্টতে।
ফাষ্ট উইকত দিলে হ'ব মানে প্ৰথম সপ্তাহত।
হ'ব দিয়া মই এ মই যিখিনি পা
বাৰু মই তোমালোকৰ, তোমালোকৰ ঘৰ এদিন যাম আৰু ত'যায় পেলাই এনে আলোচনাটো কৰিম আৰু
অ' অ'আহিলে ভাল হ'ব মানে আহিলি আহিবি বহুত দিনতো অহ-অহাই নাই। আহিবি সিদনে দি দিম দে তোমাক তিন লাখে।
অ'আৰু সেইদিনা বৌওকো ক'লে আহিব ঘৰত তাই আমাৰ ঘৰত কৰিব টাইম পালে।
অ' আহিবি আহি বৌ হাতৰ, বৌ হাতৰ এক কাপ চাহ খাই যাবি।
অ' বৌৰ হাতৰ মই চাহ খোৱাই নাই ৰহ খাম বুলি ভাবি আছো।
অ'আহিবি, আহিবি।
এনে তুমি কোনদিনা ঘৰত নাথাকিবা?
ঘৰত মানে এ মই ঘৰত থাকো বৰ্তমান দোকানোত থাকো না ঘ ঘৰ দোকানটো ওচৰ- অঁ বে বাহিৰত যোৱা নাই সেইকাৰণে ঘৰতে থাকো-
কি হয়ঁ হয়ঁ হয়ঁ। অঁ হয়ঁ নেকি বেয়া নাপাব আৰু দেই কোৱা কাৰণে।
নাই নাই বেয়া- নাই এতিয়ো জগিংটো কৰিব পৰা নাই যিটো ভাবি আৰু দেওৰ হৈ যায়।
অঁ অঁ পাৰি পাৰি হয়ঁ।
সেইকাৰনে অঁ-
উমঁ তাকেটো তুমি নহ'লে এনে পইচাটো দিবা আৰু খাটাং।
অঁ দিম দিম খাটাং দিম।
অঁ মানেকী তোমাৰতো এনে এ দিয়াত প্ৰব্লেম নাই ন। মানে মোৰতটো অলপ দেৰি হ'ব ন পইচাটো দিয়াতে। অঁ টাইমো লাগিব মোৰতো মানে লোনতটো হলেহে মই তোমাক পইচাটো উঠাই দিব পাৰিম।
অঁ নিজৰ মানুহকে পইচাটো দিম কিয়নো দিব নোৱাৰিম দিম।
অঁ, অঁ আচ্ছা সেইটো হয়ঁ বাৰু তোমাক মই কিবা এটা দিম আৰু।
এ নাই নালাগে সেই বিলাকে হ'ব দে পিছত দেখা যাব।
অঁ অলপ অলপ মছলাটো লব তুমি।
অলপ দিলে ভাল হয়ঁ।
অঁ, অলপইছো তাকে। মানে পইচাৰ লেন দেনৰ লগত আৰু এইবোৰ আলহী চালহী নাই ন।
অঁ, এইতিয়টো ভাবি আছো মানে অলপ চলপ দিলে হ'ল।
অঁ হয়ঁ হয়ঁ দিম মানে তোমাৰ যেন অলপ খৰচটো ওলাই আৰু।
অঁ যে তোমাৰ যদি দিয়া যে এক বা। এবছৰো দেৰি হয়ঁ কেতিয়াবা এই সেই অলপ মিলাই মেলি দিলেই হ'ল আৰু কি।
অঁ হয়ঁ হয়ঁ হয়ঁ ঠিকে হঁয়।